হেল্ল
অ কি কৰিছে
অ এই আছো এনেই শুৱা পা উঠি মুখ হাত ধুই চাহ খাই আছো
অ তাৰপিছত খবৰ খাতি আপোনাৰ কওঁকচোন
হয় খব খাতি ভালেই বাৰু আপোনাৰ
মৰো এয়া খবৰ খাতি ভালে ময়ো শুৱা পা উঠিলো মুখ হাত ধুলো চাহ খালো খাই পেলাই আকৌ গাটোও ধুলো গাটোতো ধুই বোলে মোবাইলটো চাবলৈ আহিছিলো মোবাইলৰ অলপ নিউজ চাব আহিছিলো আৰু বাইকত আজি কালিটো মোবাইলটে চাব পাৰিতো চচিয়েল মিডিয়াতে
হয়
আপোনাৰ লগত অ মোৰ এটা টপিক পাতিবলগীয়া আছিলে ভাল টপিক এটা
হয়
এই যোনবিলাকে মানে আমি চাইবাৰ ক্ৰাইম বুলি কওঁ ন চাইবাৰৰ ওপৰত তাৰ ওপৰত এটা কথা অলপ কথা পাতিবলগীয়া আছিলে আপুনি তাৰ বিষয়ে মোক অলপ বুজাই দিব নিকি বৰ্ মানে এবাৰ মানে তেনেকুৱা কেছ এটাত মানে এবাৰ ফচিছিলো মানে মোৰ এবাৰ মানে কি হৈছিলে গম পাই নাই মোৰ লগৰ এজনৰ হেৰি হৈছিলে এইটো কি বুলি কয় লগৰ এজনৰ এটাই মানে লোন দিছিলে মানে ত লোনতটো মানে ফ্ৰড কৰিছিলে মানে তেনেকুৱা টাইপৰ হৈছিলে তেওঁক মানে এহ ফোন কৰি পেলাই ধমকি দিছিলে
উম হুম
সময়ে আগতে লোন ঘূৰাই দিব লাগে বেছিকে লোন দিব লাগে তেওঁ যে চেপটো চাইহে তেনেকুৱা তেনেকুৱা ধৰণৰ কেতিয়াবা কেচ এ হৈ পাইছে নিকি আপোনাৰ লগত আপুনি মোক তাৰ বিষয়ে অলপ বুজাই দিব নি
হয় এতিয়া আপুনি বৰ্তমান সময়ত দেখিবলৈ পাইছে চাগে নিশ্চয় বিভিন্ন অ আপোনাৰ চচিয়েল মিডিয়াতে হওক বিভিন্ন নিউজতে হয় বৰ্তমান সময়ত চাইবাৰ যিটো ক্ৰাইম এইটো বহুত বেছি বাঢ়ি গৈছে ত' এইবিলাকৰ জৰি়য়তে মানুহৰ লগত বৰ্তমান স্কেম হোৱাতো বহুত মানে বহুত বেছিয়ে হৈ গৈছে তাৰ এইটো টাইমত ত উম স্কেমাৰ বিলাক তাকে ধৰক এতিয়া বিভিন্ন ধৰণৰ প্ৰলোভনেৰে আপোনালৈ ফোন কৰি বা মেছেজ কৰি লোন দিয়া নামত বা বিভিন্ন ধৰণৰ তেনেকুৱা প্ৰলোভন দেখুৱাই মানুহৰ পৰা পইচা বিচাৰে ত' সেইবিলাক কৰি মানুহৰ বহুতো মানসিক ভাৱে হওক বা শাৰীৰিক ভাৱে হওক বহুতো ক্ষতিসাধন কৰা দেখা গৈছে ত' সমাজখনক এটা বিপদে পৰিচালিত কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে
একদম সঁচা কথা কৈছোঁ দে।
হয় এইটো কাৰণে বৰ্তমান চৰকাৰে হওক বা আৰক্ষী হও বিভিন্ন ধৰণৰ নীতি-নিয়ম উলিয়াইছে সেইবিলাক কন্ট্ৰল কৰিবৰ কাৰণে ত' আমি নিজেও সেইখিনিৰ পৰা বাচি থাকিব লাগে এতিয়া বিভিন্ন ধৰণে আমি যেনেকে দেখো ফোন নাম আমাৰ ফোনত যিবিলাক আন নৌন বেলেগ কানট্ৰিৰ পৰা কিছুমান নাম্বাৰৰ পৰা কিছুমান ফোন আহে ত' আমি সেইবিলাক উঠাব নেলাগে ত' আমাৰ হোৱাটছপত তে হওক টেক্স মেছেজতে হওক বিভিন্ন ধৰণৰ এ কোম্পানীৰ পৰা লোন অফাৰ কৰে আপোনাৰ বিছ হাজাৰ, ত্ৰিছ হাজাৰ এনেক কোৱা লোন অফাৰ কৰে ত' সেইবিলাকে কি কৰে প্ৰথমে তেওঁলোকে যিটো লোন এমাউণ্ট দিয়ে সেইটো আপোনাৰ এইটো আকৰ্ষিত কৰিব কাৰণে আপোনাক সেইটো দেখুৱাই যে আপোনাক বিল বেয়া হলেওঁ আপোনাক লোনটো প্ৰভাইট কৰা হৈছে আপুনিতো সিটো নিচ্ছয় ইন্তেৰেষ্ট হবই দি যে মোৰ চিভিলটো বেয়া মই লোনটো ল- লোন দিছে মই লোনটো লৈ লওঁ। ত'আপুনিত সেইটো চেক কৰি থাকো তে আপুনাৰ সকলো আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড চব যেতিয়া আপুনি দি দিব তেওঁলোকক ত' আপোনাৰ যিটো লোন এমাউন্ট দিছে আপোনাৰ সেইটো লোনটো ক্ৰেডিট নহয় ধৰি লওক আপোনাক যদি ত্ৰিছ হাজাৰ লোন দিছে তাৰ আহ বিছ হাজাৰ লোন দিছে তাৰে তেওঁলোকে আপোনা দছ হাজাৰ মান টকা আপোনাৰ একাউটত প্ৰথমে দিব তাৰ কিন্তু তেওঁলোক তে আপোনাক ৰিটাৰ্ণটো সেই বিছ হেজাৰ টকায়ে বিচাৰিব আৰু তাৰোউপৰি বহুত বেছি এটা ইণ্টাৰেষ্ট লগাই দিয়ে। আৰু তাৰ উপৰি যদি আপুনি লোন টো পেমেন্টো কৰে কিন্তু সেই এপ বিলাকত আপোনাৰ পেমেণ্টো শ্ব' হোৱা নেদখুৱাই। বিভিন্ন ধৰণৰ তেনেকুৱা আৰু তেওঁলোকে কৰে। কৰি পেলাই মানুহৰ পৰা বেছিকে পইচা মানে বিচাৰে। সেইটোৰ জৰিয়তে ত' বৰ্তমান সময় সেইটো বহুত বেছি বাঢ়ি যোৱা দেখা গৈছে। ত'সেইবিলাকৰ পৰা আমি বাচি থাকিব লাগে আৰু।
হয়, হয় এইটো বহুত ভাল কথা কলে আপুনি এইটো এনেকুৱা
বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বৰ্তমান আপোনাৰ এ আই ইউজ কৰি পেলাই মানুহৰ ফটো ভিডিঅ বিকৃত কৰি পেলাই বিভিন্ন আপোনাৰ দাবি ধমক দি পইচা বিচৰা দেখা পোৱা যায় ত'সেইটো বচ তো বৰ্তমান সময়ত বহুত বাঢ়ি গৈছে।
হয়, হয়, হয়। হয় এইটো, এইটো এইকেটা যোনটো এইকেইটা কথা কৈছে এইকেইটা বহুত ইম্পৰ্টেন্ট কথা কৈছে আপুনি ত' যোনটো লোনৰ কথা ক'লে লোনটোৱে তেনেকুৱা ধৰণৰ মই পাইছো মানে আগতে ঠিক আছে। মোৰ এজন লগৰ আছিল তেখেতৰ অ' তেনেকুৱা এবাৰ হৈছিলে তেখেতক এবাৰ তেনেকে প্ৰথমতে লোন দিছিলে লোন দিয়াৰ পিছত তেখেতক বহুত মানে যিমানটো ল-লোন এমাউন্ট আছিলে তাৰে তেখেতে অকল ফিফটি পাৰ্চেণ্ট লোন পাইছিলে। আৰু বাকী খিনি আপোনাৰ সিহতি মানে এ হেৰি নিদিলে নাই দিয়া মানে সেইবোৰ কিবা-কিবি কটা কটি গ'ল বুলি কৈছে, তাৰপিছত কিন্তু যিমান টো দিছিলে তাতকে দুগুন পইচা সিহঁতি ৰিটাৰ্ণত বিচাৰিছে তাকো যিমান যদি এ- একমাহৰ কাৰণে লৈছিলে একমাহলৈকে আপোনালোক তেখেতে মানে একমাহৰ টাইমৰ আগত বিচাৰিছে। সাত দিনৰ পিছতহে মানে পইচাটো বিচাৰি দিছে ত' তেনেকুৱা ক্ষেত ত কি মানে আৰু যদি পইচাটো নিদিওঁ বুলি কয়, তেতিয়া - অ', তেখেতৰ মোবাইলৰ মানে এক্সেছটো লৈ লৈছে আৰু - মোবাইলৰ তেখেতৰ কথা কৈছে, ভিডিঅ'-চিডিঅ' ফটো-চটো যি আছে চব - উম, হেৰি বনাই পেলাই বেয়া-বেয়াকে বনাই পেলাই ভাইৰেল কৰি দিম বুলি কৈছে।
উম, হয়, এতিয়া এপটোৱে সেইটোৱে আপুনি কোৱাটো এপটোৱে আপোনাৰ প্ৰথমে - এ যিটো আপুনি এপটো ইনষ্টল কৰে তেতিয়া আপোনাৰ সকলোখিনি এক্সেছ লৈ লয়, তেওঁলোকে আপোনাৰ ইমেইলে হক ফ টো ভিডিঅ', ফোন নাম্বাৰটো - বিলাকেই হওক, সকলো লৈ লয়, আৰু যেতিয়া আপুনি ধৰি লওক গম পালে যে এইটো মোৰ লগত স্কেম হ'ল - টো তেতিয়া আপুনি যিটো নাম্বাৰ ইউজ কৰি আছে বা মোবাইলটো আপুনি - অফ কৰি দিলেও তেওঁলোকৰ যিখিনি এক্সেচ গল হেইটো আপুনি ৰিটান কৰিব নোৱাৰে। ত' আপোনাৰ লগত সংযোগ - থকা বিভিন্ন ব্যক্তিকে ফোন কৰি তেওঁলোকে এ আপোনাৰ বিষয়ে ক'ব, আপোনাৰ আপুনি যিবিলাক - ফটো আধাৰ কাৰ্ড, পান কাৰ্ডৰ যিবিলাক ফটো দিছিলে, সেইখিনি বিকৃত কৰি আপোনাৰ লগৰ বিলাকলে - চেণ্ কৰা দেখা যায়।
সেইটোতো বহুত ভয়ানক কথা আৰু।
বৰ্তমান সময়ত এটো বহুত বাঢ়ি আছে। ত বিভিন্ন ব্যক্তিৰ লগতে, এতিয়া জনা শুনা মানুহেতো সেইবিলাক নকৰে। কিন্তু উম, বিভিন্ন ধৰণৰ এতিয়া আমি যেনেকে গাঁৱৰ পৰা বিলং কৰো। ত' গাঁৱলীয়া মানুহখিনিৰ কাৰণে সেইটো বহুত বেছি এতিয়া মানে ভয়ানক ৰূপত - মানে বস্তুটো ভয়ানক হৈছে আৰু।
উম, বেছিভাগ সিহঁতি গাঁৱলীয়া মানুহখিনিকে ওপৰতে টাৰ্গেট কৰে ন'। মানে ধৰি লওক হেৰি কৰিবৰ কাৰণে যোনবিলাক মানুহে ইমান শিক্ষিত নাথাকে, বা - ডিজিটেল ডিজ - ডিজিটেলাইচেনৰ বিষয়ে ইমান বুজি নেপাই, এনেকুৱা মানুহখিনিৰ ওপৰ ওপৰত সিহঁতি টাৰ্গেট টো - কৰে আৰু সেনেকুৱা মানুহখিনিৰ যোনখিনি জমা দন সেইখিনি সৰ কাই লয় আৰু, তাৰ পিছত - এ সেই মানুহ খিনিৰ অৱস্থা কি হব বাৰু নিজে ভাবি নাচায় সিহঁতে এবাৰু। মানুহখিনি গাঁৱৰ মানুহখিনি এনেই - এনেইতো বহুত অৱস্থা বেয়া থাকে সিহঁতৰ আৰ্থিকভাৱে, ইমান অ - ভাল নাথাকে, ত তাৰ পিছত যদি তেনেকুৱা ধৰণৰ ফ্ৰড, ফ্ৰডে যদি ইয়াত থিতাপি - লৈ পেলাই যদি, তেনেকুৱা ধৰণৰ চাইবাৰ ক্ৰাইমে যদি - থিতাপি লৈ পেলাই যদি তেখেতসকলৰ, জমা ধনো সৰকাই লয় তেনেহলে - তেখেতসকলৰ অৱস্থা কি হবগে বাৰু, যোনবিলাক -
ত এইটো মেণ্টেলি মেণ্টেলি বি বি বিশেষকে মেণ্টেলি মানুহক বহুত খিনি ক্ষতি কৰে। এতিয়া কিছুমানে ধৰক তেনেকুৱা ক্ষেত্ৰত গৈ বৰ্তমান একদম চৰম পন্থা লোৱাৰো দেখা যায়। বৰ্তমান সময়ত। এ কিছুমানে ধৰক এতিয়া চুইচাইদ কৰি দিয়ে, বিভি দেখা গৈছে আমি এ মানে - চচিয়েল মিডিয়াতেই হওক টিভিতে হওক দেখি থাকো নিউজ বিলাকত যে - এনেকুৱা স্ক্ৰেমৰ জৰিয়তে যে অ উম - কিছুমান মানুহে এ চৰম সিদ্ধান্ত লৈ ললে। তেনেকুৱা বহুত বেছি বাঢ়ি গৈছে, মেণ্টেলি মানে বহুত হেৰেছমেণ্ট কৰে।
হয় হয়, এইটো মানে বস্তুটো মই ভাবি চাইছো মানে - এইটো আগৰ দিনত যোনটো এতিয়া গাওঁ আগৰ দিনত এতিয়া যোন - গাঁৱে হওক বা চহৰে হওক, যোনবিলাক মানুহে মানে ডকাইত আছিলে ডকাইত কৰিছিলে - তেনেকুৱা ধৰণৰ মানুহবিলাকে এতিয়া চুৰ ডকাই যোনে কৰিছিলে আৰু তেনেকুৱা ধৰণৰ মানুহবিলাক এতিয়া - বৰ্তমান যেনিবা এ আজিকালি ডিজিটেল হৈ গৈছে, ডিজি টেল ইণ্ডিয়াৰ দিনত মানে, সিহঁতে মানে, ফিজিকেলি চুৰ কৰিছিলে। এতিয়া সেইখিনি ডিজিটেল হৈ গৈছে, এতিয়া ধৰি লওক আপুনি কৰাৱা ম'তে সেই লোন এপ বনাইছে কিবা বনাইছে, ত' ফ্ৰদ এপ বনাইছে। আহ, তাৰ জৰীয়তে হেৰি কৰিছে মানুহক লুটিছে, আৰু লগতে ধৰি লওক এইবোৰ, ফেচবুক, ইনষ্ট্ৰা চচিলয়েমিডিয়াত এইবিলাকৰ একাউণ্ট হেক কৰে, বেলেগ বেলেগ লিংক শ্বেয়াৰ কৰি পেলাই য'ত আপুনি যদি লগ ইন কৰে তেনেকুৱা এটা মাধ্যমত গৈ পেলাই, যদি লগ ইন কৰে ৱেবচাইটটোত গৈ পেলাই। ত' আপোনাৰ একাউন্টটো হেক কৰি দিব পাছপোৰ্টটো হেক কৰি দিব, ত' তেনেকুৱা ধৰণৰ কামবোৰ কৰে। তাৰপিছত আকৌ, আপোনাৰ হেৰি কৰে বেংকৰ অ টি পি শ্বেয়াৰ কৰিবলৈ কয়, ফোন কৰি পেলাই, আৰু তেনেকুৱা ধৰণৰ কাম বোৰ বাঢ়ি যোৱাৰ কাৰণে, তেনেকুৱা ধৰণৰ কাম বোৰ যেতিয়া বাঢ়ি বাঢ়ি গৈ আছে। ত' বৰ্তমান সময়ত মানুহ মানুহৰ মানে জীৱনত মানে বহুত তেনেকুৱা মানুহ দেখা পোৱা যায় যে, যোনবিলাক মানুহ বিশেষ ভাৱে, বহুত মানে কষ্ট ভুগি থৈছে তেনেকুৱা তেনেকুৱা ক্ষেত্ৰত, আগতেই, ত' তাৰ
এতিয়া এইটো আমাৰ আৰক্ষী প্ৰশাসনেই হ'ওক বা সেইটো ক্ষেত্ৰত চৰকাৰেই হ'ওক এটা ভাল পদক্ষেপ গ্ৰহণ কৰিব লাগে এটা উ, বিভিন্ন ধৰণৰ, মাধ্যম এতিয়া বৰ্তমানতো ছচিয়েল মিডিয়া বহুত আগবাঢ়ি গৈছে, প্ৰযুক্তিবিদ্যা বহুত আগবাঢ়ি গৈছে, ত' সেইটো কাৰণে কিবা এটা এ উলিয়াব লাগে আৰু উ, সেইটো প্ৰতিকাৰ কাৰণে। আৰু হয়, আৰু এখন আইন আনিব লাগে যে এ যোনে এইটো কাম কৰে তেওঁলোকক এটা বিহিত নে এটা শাস্তি প্ৰদান কৰিব লাগে, হয়।
এতিয়া আপোনাৰ আহ, চাবলৈ গলে, যিমান খিনি মানুহৰ সেই চাইবাৰ ক্ৰাইমৰ ভুক্তভোগী হৈছে। সেইখিনি মানুহেহে বুজি পায়। অৰজিনেলি কেনেকুৱা ধৰণৰ অনুভৱ হয়, এতিয়াটো চবেটো বুজি নাপায় কথাবিলাক। ত' তাত এ
মেণ্টেলি, মেণ্টেলি বহুত খিনি মানুহ হেৰেচমেণ্ট হয়। একদম মানুহ ভাগি পৰে আৰু।
হয়, হয়, সেইটোৱে কথাটো, মেণ্টেলি হেৰাচমেন্ট হ'ব।
আপোনাৰ, আপোনাৰ লগতে আপোনাৰ ফেমিলিকো ফেমিলি ওপৰতো হেৰেচমেণ্টটো আহি যাব, অপোনাৰ লগত কানেক্টেড থকা সকলো মানুহৰে আপোনাৰ সকলোখিনি, একচেছ তেওঁলোকে পাই যায় ন'। আপোনাৰ লগতে গোটেই খিনি মানুহৰো হেৰাছমেণ্ট হ'ব। ধৰি লওক আপোনাৰ লগতে ত' আপোনাৰ মোবাইলত আপোনাৰ ঘৰৰ সকলোৰে নাম্বাৰ থাকে। ত' সকলোকে ধৰি ফোন কৰি তেওঁলোকে হেৰেছমেণ্ট কৰিব। মানে অশান্তিটো আৰু সকলোৰে হ'ব।
ঘৰৰ এতিয়া এটা মোবাইলতে ধৰি লোৱা মোবাইলৰ এক্সেছটো যদি লৈ লয়। মোবাইলতে চবৰে ঘৰৰ ফটো মোৰ ভিডিঅ' চব থাকিব, ত' সিহঁতি যদি সেই বস্তুবলাক যদি বিকৃত কৰি পেলাই প্ৰচাৰ কৰি দিব ছচিয়েল মিডিয়াত, ত' তেতিয়া এ ঘৰৰ উ, যাৰ লগত কৰিছিলে সেই মানুহজন ঘৰৰ সন্মুখত কেনেকৈ ওলাব বা এ গোটেই মানুহখিনিয়ে বা ইটোৱে সিটোৰ মুখলৈ কেনে মানসিকভাৱে বহুত ডাঙৰ এটা প্ৰেছাৰ পৰিব ন' তাত। ত সেই বস্তুবিলাক সেই বস্তুবিলাক এতিয়া ৰোধ কৰিবলৈ কিবা উপায় উলিয়াব লাগে। দৰকাৰ আপুনি ঠিকেই কৈছে উহ উ। বাৰু আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিছে আজি ইয়াৰ আজি আপুনি ইমান ভাল ভালকৈ বুজাই দিছে কথাবোৰ। ভালকে জানিব পাৰিছো, চাইবাৰ কামৰ বিষয়ে অলপ কথা ভাল লাগিছে শুনি পেলাই, তাকে আজিলে বোলো ইয়াতে সামৰণি মাৰো আৰু কথ
বাৰু ধন্যবাদ।
ঠিক আছে বাৰু দিয়ক।